কি খবৰ ভালে আছা। হেল্ল' শুনিছা নাই
কি খবৰ?
এ ভালে ভালে তোমাৰ ভাল ন তম শুনিছো, শুনিছো তোমাৰ ভাল নাই। আহ বাকী ক'ত আছ এতিয়া ক'ত আছা এতিয়া বৰ্তমান
মই ঘৰতে আছো তুমি
অ মই তোমাৰ কামৰ জেগা এনে কি কৰি আছা টিচিং টিচিং কিবা কৰি আছিলা নাই ন
অ মই অকমান টিচিঙৰ ওপৰতে জড়িত হৈ আছো
অ এনে কি কি তুমি কি কি ডিপাৰ্টমেন্টত পঢ়াই আছা এতিয়া
এই লেবৰেটৰী বিভাগ বুলি কয় এইটো মেডিকেল লবৰেটৰ বিভাগ তাত মানে মই অকমান
আচ্ছা আচ্ছা এইটো তোমাৰ এইটো কি বুলি কয় মেডিকেল লেবৰেটৰী টেকনিচিয়ান কাৰণে যিটো পঢ়ে সেইটো ন মানে কি অ মানে কি কি চাবজেক্ট পঢ়াই আছা এতিয়া
অ অ হয় হয়।
কি কি চাবজেক্ট পঢ়াই আছা তুমি এতিয়া বৰ্তমান
মই পেথলজী বুলি কয় যেনো পেথলজি আছে তাৰপিছত হেৰি আছে মাইক্ৰবায়লজি বুলি কয় হয় তাৰপিছত বায়' কেমেষ্ট্ৰি আছে অ', বাকী হেৰি ৰাস তহে বৰ বেয়া অ, গম পাই নে?
অ', ৰেষ্টুডেণ্ট কিমান আছে দা?
ষাঠিজন মান।
অ', কোনটো ৰাস্তা বেয়াটো হেৰি এ যোৱা ৰাস্তা
যোৱা ৰাস্তাটো মানে বহুত বেয়া। আমি মানে ৰাস্তা ভাল নকৰা হৈছে আৰু
কোনো ইনষ্টিটিউট
ইনষ্টিটিউট নহয় অ ইনষ্টিউট যোৱা মানে ৰাস্তাটো যিটো ন সেইটো বহুত বেয়া মানে
মানে বোকা নেকি তোমাৰ
বৰষুণ দিলে গোটেই বোকা হৈ যায় তাৰ পিছত আকৌ ৰ'দ দিলে গোটেই ধূলি বালি হয় মানে
কেলে মালিকে হিল বালি পেলোৱা নাই
উলি পালি পেলোৱা নাই সেইটো বুলিয়ে নহয় মানে আগতকে মানে যাতায় ব ব্যৱস্থাটো অলপ বেলেগ। হৈছে ন সেইটো সেইকাৰণে মানে অলপ অ, আগৰ দিনৰ যতায়াত কি আছিলে আৰু গৰু গাড়ী খেলা গাড়ী সেইবোৰহে আছিলে আজি কালি সে গা অ, গাড়ী উলালে বাইক উলালে ৰাতি নোলালে কিন্তু আগৰ দিনততো সেইবোৰ নাছিলে নহয়। আগৰ দিনৰ মানুহে ঠাই পা ইঠাইলৈ যাবলৈ আৰু সেই গৰু গাড়ী, ঘোঁৰা গাড়ী, ঠেলা গাড়ী সেইবোৰহে আৰু আৰু প্ৰায় ভাগ মানুহে কি কৰে খোজকাঢ়িয়ে যায় হয় নে নহয়? কিন্তু আজিকালিহে বাইক নহলে ক'তো নাযায়, গাড়ী নহলে কতো নাযায়, হয় নে নহয়? একদম প্ৰতি ঘৰে ঘৰে গাড়ী, প্ৰতি ঘৰে ঘৰে গাড়ী হ'ল আৰু ন'।
আগতেতো তোমাৰ চব ঘোঁৰাত উঠি যায়।
অ', গৰু গাড়ীত উঠি যায় হয় নে নহয়, আজিকালি সেয়া ঠেলা গাড়ী ঘোঁৰা গাড়ী অ, ঘোঁৰা গাড়ী, গৰু গাড়ী এইবোৰ দে
সেইবোৰ নাই দেখি বলয়ে নাই আকৌ আগতে এখন যে গাড়ী আছিলে যে কি এখন তোমাৰ এম্বেচেডৰ।
দেখিছানে দেখা নাই এম্বেচেডৰখন?
দেখিছোঁ।
এম্বেচেডৰ দেখিছা নাই বোলো? দেখিছানে অ', মই মই আগতে দেখি দেখিছো এতিয়া এতিয়া নেদেখিবলৈ নাই নাইকিয়া হয় গৈছে মাজতে তোমাৰ এইটো কি এৰা চৰকাৰে উলিয়াইছে নহয় তোমাৰ পোন্ধৰ পোন্ধৰ বছৰ ওপৰত চলাব নোৱাৰে।
হয়, হয়, হয়, হয়, এই মানে আজিকালি মানে দশ বছৰ ওপৰত গাড়ী বোৰ হ'লে মানে চলাব নিদ দিয়ে হয়টো পৰিৱেশ প্ৰদূষণ কৰাটো ভাল ষ্টেপে লৈছে বাৰু চৰকাৰে। কিন্তু হ'লেও আগৰ দিনৰ যাতায়ৰ ব্যৱস্থাটো ভালে আছিলে মানে আগতে মানুহ মানুহৰ মাজত সুখ আছিলে হয় নে নহয়, বস্তু বোৰ দূৰ আছিলে কিন্তু মান মানুহৰ মাজত সুখ আছিলে, আগৰ দিনত চাইকেল এখন যদি কাৰোবাৰ ঘৰত থাকে আৰু সেই ঘৰ কিমান ধনী বুলি ধন ধৰা হয় হয় নে নহয়? যদি বাইক এখন আগতে মানে একদম পুৰা বেছি ধনী ঘৰতো চাবলৈ গলে মানে বাইক এখনহে থাকে কিন্তু অ, আজি আজিকালি দিনত আকৌ গাড়ীতটো গাড়ীও মানে একদম পুৰা কমন হৈ গ'ল আৰু। প্ৰতি ঘৰে ঘৰে গাড়ী হৈ গ'ল।
এই গাড়ী নথকা মানুহ নাইয়েই, চবৰে ঘৰতে আছে।
সেইটয়ে মানে কি আগৰ দিনত হলে হেৰি ঘোৰা গাড়ী গৰু গাড়ী সেইবোৰ হে, পাতি চাইকেল এখন থাকিলেও মানে মানুহ খুব ধুনীয়া আৰু
আজিকালি চবৰ ঘৰতে কিমান আছিলে এই টু ফিফটি
হয় তাকে মানে এতিয়া কথাটো সেইটোয়ে আৰু কিনো কব। যাতায়াত উন্মাদ হৈছে হয় নে নহয়? ভালো হৈছে এক প্ৰকাৰেদি ভালো হৈছে এক প্ৰকাৰেদি বেয়াও হৈছে হয় নে নহয়, এতিয়া এই যাতায়তৰ পৰা উলোৱা হয় হয় কিমান এই যাতায়াত বিলাকৰ পৰা এই বাইক হওক গাড়ী হওক কিমান আমাৰ পৰিৱেশ প্ৰদ হৈছে হয় নে নহয় বায়ু প্ৰদূষণ হৈছে। আমি ভালকে উশাহ নিশাহ লব নোৱাৰা হৈছো। এইবোৰ সেই যাতায়ত বিলাকৰ কাৰণে অ, আৰু এটা ভাল হয় হয়। হয় হয় হয় হয় বুজি পাইছো আৰু সেইটোৱে। এটা প্ৰকাৰে বেয়াও। সেইটো সেইটোয়ে মানে কোনোবা এটা বস্তু ভাল বেয়া দুইটা দিশ থাকে ন। এতিয়া ভাল দিশতটো চালে নহব, আমি বেয়া দিশতটোও চাব লাগিব, আৰু বেয়া দিশতটো বুলি ক'লেও নহব, ভাল দিশ তো আছে, এতিয়া আপুনি যদি ইয়াৰ পৰা আগতে গুৱাহাটীলৈ যাবলৈ হলে কিমান টাইম লাগে। কিন্তু বৰ্তমান দিন আপুনি চাওঁকচোন এইকনৰ পৰা গুৱাহাটীলৈ যাবলৈ আজি এদিনতে হৈ যায় তিনি ঘণ্টা চাৰি ঘন্টাহে লাগে মাত্ৰ।
সেইটোৱে উম বাকী খবৰ খাতি ভাল আৰু ন।
অ'
বাকী ভালে আছা?
অ' হয়। সেইটো কথা মানে, হয় হয় শুনি আছো।
বাকী ভালে আছা ন।
আছো আৰু অলপ মানে মইয়া ঘৰ ইষ্টিটিউটলে যাওঁ তেতিয়া মানে থাকো অকণ ভাবি ভাবি গৈ থাকো, এ আগৰ দিনৰ যাতায়াতটো চাকচোন কেনেকুৱা আছে আছিলে আৰু আজি আ দিনৰ যাতায়তটো কিমান মানে কিমান উন্নত হৈছে। হয় হয় সলনি হৈছে ন, যথেষ্ট পৰিমানে সলনি হৈছে।
নে সলনিটো লাগেই বাৰু।
সলনি সেইটোৱে, ৰূপান্তৰ মানুহৰ জীৱনত থাকেই হয় নে নহয়? এতিয়া প্ৰতিটো বস্তুৱে পান্দ আছে হয়নে
আছে আছে।
অ' সেইটোৱে কথা, আপুনি ক'ত ডিউটিত আছে নেকি!
এয়াই তোমাৰ তেষ্ট কেইটামান কৰি আছো।
অ হয় নেকি অ অ মানুহৰ মা ৰে যি ৰোগ হলে যিখিনি মানে ডক্তৰে দিয়ে ন কিছুমান পৰীক্ষা নিৰীক্ষা কৰিবলৈ তেজৰ ৰ তেজৰ পৰীক্ষা নিৰীক্ষা কৰি আছে ন আপুনি অ' অ' তা তাকে টো মানে আপুনি ভাল কামেই কৰি আ ন মানুহৰ চিকিৎসা কৰিছে ত' আপুনিও মানে এজন ভগৱান বুলিয়ে ক'ব পাৰি। কাৰণ আপুনি যদি বেলেগৰ ৰোগ নিৰাময় কৰিব পাৰিছে তে আপুনিতটো ভগৱানে সেইটোয়ে এইটো মানে সেৱা বুলি ক'ব পাৰি হয় নে নহয়, ডক্তৰৰ যিটো মানে পেছাদাৰী সকলৰ, তেওঁলোকক এইটো এটা সেৱা। হয় নে নহয় যি মানুহক মানে ৰোগীৰ পৰা আৰোগ্য কৰি দিয়ে হয় নে
উম হয় ৰ হয়, হয় আশীৰ্বাদতটো বহুত পায় একেল মেডিকেলৰ মানুহৰ আৰ্শীৰ্বাদটো বহুত পায়
অ সেইটো মানে আৰু আশীৰ্বাদ দিবও চাই আপুনি যে ভাবচোন আপোনাৰ ঘৰত এ যে এজন ৰোগী আছে হা ৰোগীজন যদি আপুনি এইটো কি আৰোগ্য কৰি দিলে ত সেই মানুহ নিশ্চয় আশীৰ্বাদিব হয় নে নহয়। এই উম কথাটো মানে সেইটো। অ'
আগতে আগতে কৃষ্ণই তোমাক কৈছিলে শান্তক পালন দুষ্টক দমন। ত' তোমাৰ এতিয়া মানে কি কৰি আছে পুলিচ কিটয়া দুষ্টক দমন কৰি আছে, আৰু মানে
অ' অ' মানে আপুনি ভাল কথা কৈছে ভগৱানটো ভাগ হৈ গৈছে ন এফালে হৈছে আমাৰ মোৰ এইটো ডক্তৰসকল আৰু আনফালে আছে আমাৰ পুলিচ কৰ্ম সকল ন পুলিচ কৰ্মচাৰীসকলে মানে দুষ্টক দমন কৰি আছে। আমাৰ পৰিৱেশতটো নিকা কৰি আছে হয় নে নহয় আমাৰ সমাজখন ভাল কৰি ৰাখিছে। আৰু আনফালে আমাৰ ডক্তৰ সকলে মানে ৰোগী সকলক আৰোগ্য কৰি আমাৰ সমাজ খন ভালকৈ ৰাখিছো
উম সেইটো সেইটো সেইটো কেষ্টমাৰ
অ সেইটো হয়, হয় বুজি পাইছো এমি চিন্তাবোৰ ভালেই কৰে বাৰু দেই
বেয়া লাগিলে নি
নাই নাই একদম পুৰা ভাল লাগিছে। আপোনালোকক কথা পাতিও ভাল লাগিছে অ হয়, হয়, হয় আমি এনেকে মানে আলপ আলোচনা কৰিলে আমি সমাজ খান আগুৱাই যাব পাৰি হয় নে নহয় হয় যদি আমি নৱপ্ৰজন্মই উন্নতিৰ দিশত কাম নকৰো তে কোনে কৰিব হয়ে নহ আমি সেইব বুলি উন্নতিৰ দিশে কাম কৰি মানে এইটোও চাব লাগিব যে আমি পৰিৱেশৰ যাতে একো ধ্বংস কৰিব নালাগে হয়ে নহয় উন্নতি কৰিব লাগে কিন্তু কাৰো ক্ষতি কৰি পেলাই নহয়। হয় নে নহয় অ সেইটো মানে আমি সকলোৱে বুজি পোৱাতটো উচিত যে
উ চবে বুজি পাব লাগিব মান তুমি মই বুলিয়ে নহয় উম
পাত
মানে উচিত এতিয়া কি যে আজি, আজি, আজি কলেচ নাই নি?
আজি ডিউটিৰ পৰা আহি পাইছোহিয়ে। তাকে এই দুটামান বজাত পাইছোহি। তাকে বোলো উ ভাতকেইটা বনাইছে। ভাতকেইটা খাম আৰু এতিয়া এ এ বায়ে বত আমাৰ মই মানে বা ঘৰত থাকোঁ। এই বায় ভাত বনাইছে।
অ এ এবাৰ তোমালোকৰ মই বা ঘৰত ভাত খাইছো নিব
অ' হয়-হয় আমি যেতিয়া পঢ়ি আছিলো তেতিয়া একেলগে গৈছিলো।
গৈছিলো।
অ' অ' হয় এতিয়া তেওঁলোক তাৰ পৰা জেগাতো সলনি কৰিলে এই আজিকালি কলেজৰ পিছফালে আছে। নতুনকে ঘৰ বনাইছে মানে। তাত মানে আজিকালি মই ৰোমত আছোঁ। কিন্তু এতিয়া মই ৰুমতটো এৰিব লাগিব চাগে দেই কাৰণ এই বা ঘৰত বা নিজৰ ঘৰ হ'ল ন। অ'। ত, এতিয়া মই বাঘৰতে মানে মোক থাকিব কৈ আছে অলপ জোৰকেও কৈছে যে থাকিবি হয় নে নহয় নি
অ'। হয়, হয়, তোমাৰো সুবিধা হ'ব তোমাৰো সুবিধা হ'ব ৰুম আজিকালি ৰুমৰ ভাড়া বহুত বহুত লয় ন তোমাৰ।
অ তাকে সেইটোয়ে মানে সেইটো কাৰণে ভাবিছো ত ইয়াতে থাকো বুলি আৰু।
অ তাত ঘৰৰ বনালে?
আহ ঘৰ বনালে অ।
অহ'
অ' তাতে থাকো হ'ব বাৰু সেই ভাত ভাত চাত খাব হৈছে তাগে ভাত চাতো খাওঁ ন।
হা কি কলা?
এই ভাত চাত খাবলে মাতিছে তাকে ভাত খাওঁগে আৰু। আপুনিও ডিউটি কৰক ভালকে।
ঠিক আছে ঠিক আছে বাৰ, বাৰু ৰাখিছো। উম, উম।